অ' দেহা অ', কি কৰিছা?
মই এই বিচনাতে আছো এনেই, তুমি?
অ, বিছনাতে।
অ', খবৰ খাতি?
খবৰ খাতি ভালেই, তোমাৰ ভালে আছানে?
ভাল ভাল, ঘৰত ভাল।
আমাৰ ঘৰ ফালে ভালে, মাহতৰহে কাম মাহতহে পথাৰত ব্যস্ত হৈ আছে, আজি যে শুনা হ।
কোৱা
আজি আমাৰ মই যে সেইদিনা তোমাৰ। তিনি বিঘাতো কথা কৈছিলো।
উম।
তিন বিঘাটো যে পানী সিঁচি পেলাই বোকা কৰি থৈ আহিছো। সেই বুলি কৈছিল ওলাই
অ অ
এইকেইটা আজি মানে, কঠীয়া তুলি দৰে নহয়। বাকী মাটিকেইটা আজি ৰুই হ'ল হেনো। মোৰলৈ আঠ, অ', মোৰ লৈ অথনি মায়ে ফোন কৰিছিলে।
উম।
হে মানে সেই বাকী কেইটা ৰুই হ'ল আৰু। আৰু কঠীয়া তলিয়টো আছে কঠীয়া তলিৰ পিছত হ'ব আও।
অ', এনেই ৰুব লাগে কেইবিঘা আছে।
আৰু তোমাৰ আঢ়ৈ বিঘা মান বাকী আছেগে আৰু
অ', মানে অহা সপ্তাহলে হ'ব গে চাগে।
নহয়গে চাগে দুটা দাগ আছে মানে। দাগ দুটা আছে দুটাত মিলাই, মিলাই ৰোৱাাতটো হয়গৈ আৰু এতিয়া কেতিয়া ৰোৱা হয় কি কথা সেইটো নাজানোগে আৰু কি কয়
উম।
দেউতাহঁতেহে জানে আৰু মই যেনিবা তোমাৰ শুকুৰবাৰে মানে যাম।
উম।
আকৌ তোমাৰ শনিবাৰে যেনিবা বিদ্যালয় ক্ষতি কৰিম আৰু
অ', একো নহয় ক্ষতি কৰিলে এদিনমান।
এদিন ছুটি লব পাৰি নহয়। এদিন এটা
অ', খেতি পথাৰ দিনতটো ক্ষতি কৰিব লাগিবই। উম।
উম, এদিন এটা ছুটি লম আৰু
উম, ঠিকেই আছে উপায় নহ'লেটো ল'ব লাগিবই আৰু
এদিনটো ছুটি লোৱাৰ পিছত হেৰি কৰিম আৰু আকৌ এদিন তোমাৰ লগত ক্ষতি হ'ব নহয়। তুমি কি বাৰে আহিবা এতিয়া? অ', ফুৰিব যোৱা কথা আছে যে তুমি কি বাৰে আহিবা এতিয়া?
মই তোমাৰ মঙগলবাৰে যাম।
তুমি মংগলবাৰ আহিবা ন বুধবাৰে দিনা যা বুধবাৰে বৃহস্পতিবাৰে দিনা আমি তেতিয়া বৃহস্পতিবাৰ দিনা যাব পাৰিম।
অ',।
নহয় জানো?
উম, পাৰিম বৃহস্পতি বাৰে পাৰিম। শুকুৰবাৰে ক্ষতি হ'ব আৰু তেতিয়া আকৌ শনিবাৰে তোমাৰ ফৰ্ট ছেটাৰডে পৰিব।
এদিন ক্ষতি হলে একো নহয়।
উম, একো নহয় বাৰু
অ, সন্দ শনিবাৰতো সতেটো মোৰ দুদিনহে ক্ষতি হব আকৌ মোৰ লগৰ কেইটাক লগৰ কেইজনে হেইটো মাৰিয়ে দিব পৰা যিকেইটা পাৰিব মানে সেইকেইটাৰ মোৰ উপস্থিত অনুপস্থিতখিনি মাৰি দিব।
উম, ভালে হব তেতিয়া হলে।
ভাবি থৈছো আৰু কি হ'ব নাজানো। ভবাতো ভাবি থৈছো যেনিবা।
অ'।
বাক কি হ'ব গে নাজানো।
অ', কামটো ন কাম থাকিলে টো যাবই লাগিব উপায় নাই ন ক্ষতি কৰিবই লাগিব।
কাম থাকিলে ক্ষতিটো কৰিবই লাগিব উপায় নাই।
উম, আৰু তাতে মানে কি হৈছে আজিকালি বন্ধবোৰ কম হৈছে যে স্কুলত।
বন্ধ মানে জুলাই মাহতো তোমাৰ স্কুল বিলাকতো নৰ্মেল যিবিলাক আমাৰ বিদ্যালয় আছে সেই বিদ্যালয়বিলাকতো জুলাই মাহত বন্ধই থাকে।
অঁ।
আমাৰ তোমাৰ কি হৈছে আমাৰ বন্ধ নাথাকে মানে।
অ' তোমাৰ ট্ৰেইনিং হয় যে,
আমাৰ ট্ৰেইনিং প্ৰশিক্ষণ হয় যে আমাৰ বন্ধ নাথাকে। আমাৰ যেনেকে অফিচ অফিচ বিলাকৰ বন্ধ এটা ছিজন নাথাকে জানো। শনিবাৰে দেওবাৰে প্ৰথম দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে দেওবাৰে শনিবাৰে বন্ধ থাকে যে,
উম',
সেই বন্ধটো মানে আমাক দি দিয়ে। সেই বন্ধটো আমাক দি দিয়ে সেইকাৰণে আমি বন্ধ পাই যাওঁ। আৰু
ঠিকেই আছে তেন্তে। বাকী প্ৰকল্প -চকল্প দিয়া যে হ'ল?
হা,
বাকী প্ৰকল্প জমা দি মেলি আজৰি হ'ল?
প্ৰকল্প তোমাৰ মেইনগিতা জমা দিলোঁ।
উম',
বাকী আমাৰ লোকৰ ছাৰ এজন আছিলে। নীলিম দা ছাৰ যে,
অ',
নীলিম ছাৰৰ সকল্প খিনি জমা দিবলৈ আছে। সেইখিনি মই মানে এতিয়া তোমাৰ দোকানলৈ গৈ পেলাই। তোমাৰ ফটো কিবা এইবোৰ যিবোৰ প্ৰথম
ফটোগ্ৰাফাৰ
এই বস্তুখিনি এতিয়া উলিয়াই আনিলোগে,
উহ',
সেইখিনি উলিয়াই অনা হৈ গ'ল। সেইখিনি উলিয়াই আনি হোৱাৰ পিছত এতিয়া হেৰি কৰিব লাগিব। উম' গধূলি মানে বহিম আৰু
অহ',
গধূলি বহি পেলাই সেই গোটেই খিনি হেৰি কৰিব লাগিব। চিদিল কৰি মেলি আজিয়ে, ফটো চটো লগাই মেলি চব আজৰি কৰি পেলাম।
অ' তেওঁৰ ভাগৰটো মানে তুমি কৰি দিছা?
অ' ছাৰৰ ভাগৰটো মই কৰি দিছোঁ কাইলৈ তেতিয়া মানে আজৰি হৈ থাকিব।
উ' ঠিকে আছে, দিলেই হ'ল আজৰি কৰি।
মানে আজৰি কৰি দি দিম তাৰ বদলি মোক কিবা এটা দিব চাগে পইচা পাতি। আগতে ললো বাৰু,
উম',
অ' কিন্তু
অ' মানে এতিয়া কিবা এটা দিব আৰু সহায় কৰি দিয় কামটো।
উম' কিবা মূল্য এটা দিবও বাৰু নিদিয়াকে নাথাকে।
উম'
তোমাৰ হেৰি, আজি আমি বি মোৰ লগৰ বিজিত যে
অহ',
মনত আছেন নাই তাক নে পাহৰিলাই?
আছে আছে মনত।
এই বিজিতৰ লগত আমি হেৰিলৈ যাম বুলি ভাবি আছোঁ ৰাতি।
কৰলে?
ভাওনা চাবলেহ।
ক'ত আছে?
মোৰ লগৰ বিকু এইটো কমাৰ কটা বুলি কয়। এ মোৰ লগৰ যে আছিলে বিকু বুলি যে লগৰ ল'ৰাটো
আগৰ নে এতিয়া?
এই এতিয়া, আমি যে এতিয়া যে
এই ভাওঁনা কৰি যেন থাকে যে
অ ভাওঁনা কৰে যে বি সিহঁতৰ ভাওঁনা এখন আছে, ওচৰতে বেছি বেছি দূৰ নহয় গ্ৰাম্যানুভূতিৰ ওচৰতে তাৰ পৰা মানে আমি আজি যাৰ লগত যোৱা কথা আছে। সি যাব মানে আমি দুটা দেৰিকে নটামান বজাত যাম আৰু
না নঠগো দে
উ ভাওঁনা চাবলৈ যাম বুলি পাতি থৈছো বাকী কি বা হয় আকৌ কব নোৱাৰো নহয় এতিয়াই
গ্ৰাম্যানভূতিখন তাতেই আছে ন
অ গ্ৰাম্যানুভূতিখন ইয়াতে আছে যিটো আমাৰ স্থানীয় হেৰিয়ে বনাই থৈছে যে গ্ৰাম্যানুভুটিখন বহুত ধুনীয়া আকৌ দেই ভিতৰতো তোমাৰ তুমি তুমি আহিছা নাই বাৰু
নাই যোৱা কোৱাছোন কেনেকুৱা হয়
গুাম্যানুভূতিখন বহুত ধুনীয়া প্ৰথম ভিতৰত সোমাই যোৱা যিখন গেটখন সেই গেটখন মানে কি হৈছে আমাৰ স্থানীয় বস্তু যেনেকে চাইকেল তোমাৰ মাছ ধৰা তোমাৰ জাকৈ আছে খালৈ এইবিলাক বস্তুখিনি তাত মানে সুন্দৰভাৱে সজাই ৰাখিছে সোমোৱা প্ৰদৰ্শনী টাইপতো আছে সোমা যাওতে এখন গেটখন বনাই থৈছে লোহাৰে কিন্তু তাত চাইকেল এখন ফিটিং কৰি থৈছে তুমি মানে নাৰ্ভৰ পেচেণ্ট
অ চব ধুনীয়া একদম নৰ্মেল চাইকেল এখন নিচিনাকে বনাই থৈছে। ইমান ধুনীয়া লাগে ইমান ধুনীয়া লাগে নহয় তাৰপিছত সোমাই গৈ তাৰপিছতে সোঁফালে আছে ধুনীয়াকে ব বহিব পঢ়িব মেলিবৰ কাৰণে তোমাৰ ধুনীয়াকে তুমিতে যে গাড়ী চকাবোৰ যে পেলাই দিয়ে যে বা গছৰ যিখি এই মুড়া চুড়া খিনি যে এইবোৰ ধুনীয়াকে আহ পেলনীয়া অ হয় অ পেলনীয়া বস্তু বিলাক মানে কি ধুনীয়াকে সজাই মেলি তাত বহি তুমি ল'ব বা সমনীয়াৰ লগত ধুনীয়াকে কথা পাতিব পাৰিবা। সেইটো হোৱাৰ পিছত তোমাৰ গছ এজোপ পা আছে দেই ঔ টেঙা গছ এজোপা ওখকে এই সেইটো লোক কা বুলি কৈছে ঘৰ এটা বনাই থৈছে মানে তাত চিৰি নিচিনাকে ওপৰলে উঠি যাব তাত উঠি অ খত খতি আছে এনেকে বৰ ধুনীয়া লাগে আও তাত যেনিবা চেন্দেলযোৰ খুলি যাব লাগে দেই বৰ ধুনীয়া বনাই থৈছে, তাত ওপৰলে তুমি উঠি যাব পাৰা কি কৰে মানে
এইবোৰ মানে হেৰি এ সেইটোুলোকে সেইটো বাঁহেৰে কাঠে নে লোহাৰে বনোৱা থোৱা আছে।
এইটো কাঠে বনাইছে তোমাৰ গোটেই বস্তু বাঁহ আৰু কাঠ মিক্স কৰি তাত তোমাৰ
আ মানে অসমৰ মানে যিখিনি পৰম্পৰাগত বস্তু প্ৰায়খিনি মানে তাত আছেই, আৰু পুৰণি বস্তু।
ঠিকে কৈছা তুমি, সেই বস্তু খিনি যেনে ডলা, কোলা। আমি এতিয়া লেমত আমি যে সৰুতে লেমৰ পোহৰত, চাকি পোহৰত পঢ়ি পঢ়া নাছিলোঁ জানো। সেই লেম, চাকি এইবিলাকো মানে তাত সুন্দৰকে উপস্থাপন কৰা আছে। আৰু মানুহজনৰ নামটো দি দিগপল লাহন বুলি কয়।
অ',
মানুহজনৰ মানে কথা বতৰা ব্যৱহাৰ পাতিখিনি বহুত নম্ৰ আৰু ভদ্ৰ। মানুহজনে বহুত ধুনীয়া আচলতে কি হয় আমাৰ নিচিনা এখন সমাজত সেই বস্তুখিনি বহুত দৰকাৰী বস্তু।
এতিয়া, এতিয়াতো আমাৰ নতুনকে অহা প্ৰজন্ম খিনিয়টো চিনি নাপায়। তাততো বহুত খিনি বস্তু দেখিব পাৰিব।
এই বস্তুখিনিয়ে সুন্দৰ নিদৰ্শন দাঙি ধৰিলে
উম',
বস্তুখিনি ভাল লগাওঁ হয়, এই লুপ্তপাই হ'ব ধৰিছে ন' বস্তু এতিয়া নাঙল জুৱলিযোৰ নাইকিয়া হৈ গ'ল ন'!
নাই, নাই
নাঙল, নাঙল জোৱলি, মৈ থকা তোমাৰ ধৰা এতিয়া তাঁতশালযোৰ, তাঁতশালযোৰটো নোহোৱা নিচিনা দিশলৈ গতি কৰিছে।
তাকে
কিন্তু তাত মানে সেই বস্তুখিনি সংৰক্ষণ বুলি ক'ব পাৰিবা তুমি।
তেনেকে থৈছে যেতিয়া সংৰক্ষণে আৰু সেইটো।
অ', সংৰক্ষণ কৰাৰ নিচিনাকে ৰাখে।
অ', ভালেই কৰিছে।
উম্, মানে আচলতে বহু পুৰণি অতীত কালৰ বস্তুসমূহ স্মৃতি হিচাপে সাঁচি ৰাখিছে। এক কথাত ক'বলৈ গ'লে সেইটো মানে
সেইটো এতিয়াটো বহুত মানুহ আহেটো চাবলৈ
তাত মানে কি খোৱা বোৱা ব্যৱস্থা দিছে, থাকিব পাৰে মানুহ তুমি, আৰু ঘৰ এটা বনাই থৈছে মানে তাত।
কেইটা আছে দেই বাৰু?
অ', ডাঙৰ পুখুৰী এটা আছে, তাৰ পাৰতে ঘৰ এটা আছে। ঘৰটোত তুমি ইংৰাজৰ দিনত ব্যৱহাৰ কৰে এইবিলাক যে, এই বস্তু যেনে এইটো যে কিবা এটা খাই বুলি কয়, নামটো নাজানোঁ। চকী আছে, তেনেকে ওপৰত হেৰি কৰি থৈছে, উঠাই থয়। ভিতৰতো বহুত ধুনীয়া, একদম মুখা শিল্প কিবা কিবি তুমি আহিলে, তোমাৰ মন বহুত ভাল লাগি যাব।
যাব লাগিব ৰ'বা এদিন তেতিয়া, আগৰ বস্তুখিনি চাব পাৰিম।
আহিবা, মই তোমাক লৈ যাম বাৰু।
অ'
তুমি আহিলেই হ'ল, আচলতে সেইবিলাক বস্তু ভাল লাগে।
তাকে এই পুৰণি বস্তুবোৰ যিমানে সাঁচি ৰাখিব পাৰি, সিমানে ভাল ন'। বা নতুন উঠি অহা প্ৰজন্মখিনিও চিনি পাব।
সময়ৰ সোঁতত বস্তুবোৰ সলনি হৈ যাব ল'লে আৰু। কিনো হ'ব গৈ আছে।
আৰু যেন তাতে পেলনীয়া বস্তুবোৰ যে পুনৰ ব্যৱহাৰ কৰিছে।
অ' সেইটো ভাল কাম কৰিছে বস্তুবিলাক যিহেতু দৰকাৰী বস্তু ব্যৱহাৰ কৰিছে।
উম
বাকী ঠিকে আছা এতিয়া?
ঠিকেইে ঠিকেইে।
মই যেন তেনে আছো অবাক হ'ব দিয়া গুড নাইট।